অ', দাদা কি খবৰ?
এই আছোঁ, তোমাৰ?
মই আছোঁ। শুনিছ
অ', অ'। বুজিছোঁ। বাৰু হে বাকী অ', শুনিছোঁ। শুনিছোঁ, শুনিছোঁ, শুনিছোঁ।
অ', মোৰ আছোঁ আৰু চলি, চলি আছোঁ। বা বেছি ভাল নহয়।
উম, বহুত দিনৰ
কি কি কৰি আছে আপুনি উম।
কি
ফোনে নকৰে আপুনি
এয়া সময়ো নাপাওঁ সেনেকে। বেষ্ট মানুহ এনেকে মানে সময় প আজিৰ হঠাৎ
কি কৰে আপুনি অ ভালে হৈছে ফোন কৰিছে
অ' বাকী এতিয়া ক'ত আছা। ঘৰতে নে কৰো বাত বেলেগত আছা
মই ঘৰতে আছো। অলপ পিঠা বনাই আছো ৰব।
হয় নেকি বা পিঠা বনাই।
অম অ 'এই নাৰিকল পিঠা। নাৰিকল পিঠা। নাৰিকল পিঠা বনাই উঠি আৰু নাৰিকলৰ লাৰু দিম উম যিমান যি নাথাকিলেও নাৰিকলৰ পিঠা আৰু নাৰিকলৰ লডাৰু লাগেই।
আহ এইটোতো কৰ্ম সমাজত অ' বাকী খোৱা লোৱা হ'লনে
আপুনি মোৰ খোৱা লোৱা ভাত বনাইহে আছে ভাত
য উম বাকী আৰু বেলেগ প্লেনিং‌ তাৰপিছত। ক'বাত যোৱা
প্লেনিং মানে আজি অলপ ওলাই যাম সন্ধিয়া।
উম, উম
এই উজান বজাৰৰ সেফালে।
আচ্ছা, আচ্ছা, হা, হা ঠিকে আছে, বাকী ঘৰৰ ফালে ভালনে মাৰ? মই ঘৰত যাম মই ৰাতি হ'ব অলপ যাওঁতে।
ৰাতি হব। মাৰ ভাল মানে অলপ, স্বাস্থ্য অলপমান স্বাস্থ্যটো ইমান এটা ঠিক নহয়। অলপ বিষ চিষ বোৰ আছে, বেমাৰ হৈ আছ
এটো বাৰু হয় অকমান বয়সৰ লগে লগে
বয়স হলে হৈ যায়। অ', আৰু দে, সদায় অহা যোৱা কৰে বাবে অলপমান বেয়া হৈ আছে শৰীৰটো।
মানে ডিউটিতকে, অহা যোৱাটোৰ কষ্টটো বেছি।
বেছি হৈ যায়, অ'। আৰু আজিকালি স্কুলবোৰতো বহুত, ল-ল'ৰা ছোৱালী বহুত হৈছে। বহুত চিঞৰিব লাগে মানে।
হয় বাৰু। আৰু অহা যোৱাটো বহুত কষ্ট হয়তোন! তাতে বাৰু অকমান চিঞৰি কিবা কাৰণত দছ মিনিট, পোন্ধৰ মিনিট বহিলে কিন্তু কথাটো হ'ল কি, অহা যোৱাটোত এক্সকিউজ নাই ন বহি পলাই ৰেগুলাৰ আপ ডাউন কৰাটো ইমান- মানে সহ
সম্ভৱ নহয়, এইটো বয়
আৰু বিশেষকে মাই এনে, এনেও অলপমান হেই লাগে ন? কষ্টটো অনুভৱটো বেছি হয়। গতিকে তাত তে অলপ এজ হৈছে, গতিকে অলপ কষ্ট হ'বই আৰু
উম, সিদিনা তেজৰ পৰীক ক্ষাবোৰ কৰোঁতে ইউৰিক এচিডটো অলপ বেছি ছি পাইছে। কিন্তু এতিয়া মানে মায়ে যিহেতু ছুটি পোৱা নাই সেই কাৰণে ডক্তৰক দেখাব যাব কৰা নাই আৰু।
উম।
তে ইউৰিক এচিডটো বাঢ়িলে কোনটো দিপ পাৰ্টমেণ্টত দেখামনো কোৱা ইয়াতে মেডিকেলত।
এনে প্ৰথম কোনে দেখাওঁতে কি ক'লে?
ৰেমট'লজিৰ যিকেই পৰীক্ষা আছিলেকেইটাতো নিগেটিভ আহিছে।
উম, এ ইউৰিক এছিড চিডটোৰ ৰেম যদি মানে ৰেম'ট'লজিটোৰ দেখাঁওতে ইউৰিক এচি
অ', দিছিলে, দিছিলে আৰু মানে হেৰিটো নিউৰলজিটো দেখাইছিলো, নিউৰ'ল'জিত টো ডেট দিছিলে।
উম, মানে বুজি পাইছোঁ মানে মই কোনটো কথা কৈছো যদি এ ৰেম'ট'লজিত দেখাওঁতে যদি ইউৰিক এচিডটো পৰীক্ষা কৰব' দিওঁ তে যদি বা বেছ তিয়াইচ এবাৰ ৰেম'ত'লজিত দেখাই দিয়ে, দেখাই দিয়াৰ পিছত সিহঁতে চলিউচন দিব যে আমাৰ তাতে হ'ব বা অমুক ডিপাৰ্টমেন্টত আপুনি যাক তাতে ডিপাৰ্টমেন্টত ঠিক হ'ব কিন্তু মোৰ হিচাপত মেডিচিন বা ৰেম ত'ল'জিতে ঠিক হ'ব লাগে আৰু ইউৰিক এচিড তে এনেকুৱা বস্তু নহয় যে বহুত কিবা ডাঙৰ বেমাৰ কিন্তু তা হিচাপত ডাঙৰ বেমাৰ কেনেকুৱাই এই অলপ খোৱা-লোৱাটো চেফ কৰি ৰাখিলে হ'ল আৰু মাংস চাংস, পঠাৰ মাংসটো খুবেই বেয়া পঠাৰ মাংস এইবিলাক মাংস চাংস অলপ বেয়া বাকী ঠিকে আছে বাৰু কাৰণ কিয় ইউৰিক এচিডটো কিন্তু যিদিনা বিষ উঠে ন'
উম, বহুত বিষায় এতিয়া মানে সেই, ভৰিৰ গোৰোহাটো বৰ বিষাই থাকে থিয় হৈ থাকিব নোৱাৰে উম, উম।
কে দাঙি দিব লগা হ'ব গতিকে এই
অকমান নিয়ন্ত্ৰণত খাব লাগিব, নাই এই কেইদিন মানে ছুটি লোৱা নাই যে, এতিয়া ভাবিছো মই জুলাইত যিহেতু গৰম বন্ধ হ'ব, তেত তিয়া দেখাই ল'ম বুলি ভাবিছোঁ। আহিলেই নহয় জুলাই মাহ
বাৰুগম পাইছোঁ বাৰু, কিন্তু বেমাৰটোতো এনেকুৱা বস্তু নহয় যে, গৰম বন্ধলৈকে ৰখি থাকিব।
সেইটো হয়, কিন্তু মানে এতিয়া মই দেখাব পাৰ ৰোঁ, তাপিছত তি, মানে এইটো মাহৰ তিনিটা ছুটি গ'লেই। চাকৰীটো দিউতি চিউত তি বোৰ অলপ দিগদাৰ। সেইকাৰণে এই ভাবিছো আৰু উপায় নাই, জুলাইতে দেখাব লাগিব আৰু।
সেইটোতো হয় বাৰু, কিন্তু এ কাৰণ বেমাৰটো লৈ থকা বস্তু নহয়, য'তেই নহওক সোনকালে দেখাই পেলাই ৰিজাল্টটো হেই কৰিব লাগে আৰু। উম, বাকী এতিয়া ইচ কুলত অহা যোৱা কৰি আছে?
অ', অহা যোৱা কৰি আছোঁ, আজি বাৰু ৰবিবাৰ, আজি
আজিতো নাই বাৰু আজি চানডে। অ' আজি ৰবিবাৰে আৰু কিয় থাকিব। আৰু বাকী ভণ্টি?
বাকী তাইৰো চলি আছে। কলেজ পাতি এতিয়া বন্ধ বাৰু পৰীক্ষা শেষ হ'ল। তথাপি কিবা সৰু-সুৰা, ডিগ্ৰী তাইৰ এইবাৰ কমপ্লিট মানে, এইবাৰ ফাইনেল দিলে আৰু।
অ', ফাইনেল দিলে?
অ', এইবাৰ দিলে। মানে ৰিজাল্টতো দিয়া নাই।
হা, হা, হা।
তাকেই এতিয়া এম এ, এম এ কৰিবলৈ পৰীক্ষা বোৰ দি আছে, গুৱাহাটী বিশ্ববিদ্যয়ালয়।
তাই ছায়েন্সৰ নে আৰ্টছৰ?
তাই আৰ্টছত। হম্।
আৰ্টছৰ যদি আকৌ এম এ কৰি কি কৰিব?
এমে কৰি কি কৰিব অ মাষ্টাৰ ডিগ্ৰী ল'ব সেইটো লাইনত অলপ মন আছে উম সেইটো লাইনত অলপ মন আছে বুলি কয় বাৰু উম।
হয়। প্ৰফেচাৰ মাষ্টাৰ। অ। মানে মেইনলি। কৰাৰ পাছত প্ৰফেছাৰটোৱে বেষ্ট।
উম।
অ বাকী ঠিকে আছে বাইদেউ এ এম এ চম এ কৰ নহ'লে কিবা বেলেগ লাইন চাইন পঢ়িবলৈ যদি ভাল যদি সেই আছে লাইন। টো পব পাৰে।
এইবোৰ বাহিৰা পৰীক্ষাবোৰ দি থাকিব।
অ অ নাই নাই মানে কি হয় প্ৰফেচাৰ লাইনটোত যদি যোৱা হয় মানে সেইফালে আকৌ বহুত পঢ়িব লাগ
বহুত বঢ় ভাল লাগে অ বুজি পাইছো।
পঢ়ি পঢি পঢ়ি পঢ়ি যায় যাই যাই যাই সেই প্ৰফেচাৰ হ'ব পাৰিব। তাৰ পিছত কথা নাই বাৰু বঢ়িয়া। ধুনীয়া এটা লাইফ এ সতিস্ফাইদ হৈ যাব। কিন্তু কথাটোলক বহুত যাব লাগিব কিন্তু
সেইটোটো দে তাই
মন বল আছে তেতিয়া মোৰ হিচাপত অ মই লাইনতটো ভাল পাও এইটো লাইনত এই মানে শিক্ষক শিক্ষকতা মাষ্টৰ অ মানে খুবেই ভাল চাপৰিটোও ভাল। আৰু প্লাছ এ মানে আৰাম টো আৰামে কো আছে সন্মানতটো মানে সন্মানো আছে বাকী অ গোটেইখিনি বস্তু পোৱা যায় মানে। সেইটো বিভাগত এতিয়া ধৰক আমাৰ গৰমৰ বন্ধ। গৰমৰ বন্ধতটো আৰু কি ধুনীয়াকে, এমাহ ফুৰা-চুৰা কৰিলে। তাৰপিছত আকৌ বছৰে পৰীক্ষাৰ পিছত বন্ধ আকৌ কিবা-কিবি আজিকালিতো দুটা বজাত তিন-দুটা বজাত চাগে ছুটিয়ে হয় চাগে ন' স্কুল বিলাক?
কিবা হ'ল।
অ', হেইটোৱেতো ইলেকশ্যনৰ বতৰত কিবা ধৰক কিবা যায় ন' সিহঁতক আৰু সেনেকুৱা আৰু ন'! আৰু প্ৰফেচনেল লাইনটোতটো আৰু বেলেগ। উম, বেলেগ আৰু সেইটো, সেইটোতো আৰু লাইফটোৱে বেলেগ।
উম। তাইৰ এনেই সেইটোয়ে মন আছে, তাই সেইটোৱে কয় থাকে বাৰু। মোৰো বাৰু ইমান সাহস নাই ইমান দীঘলীয়াকে পঢ়া পঢ়া শুনা কৰিবলৈ মোৰ সাহস নাই কাৰণেতো আজি সোনকালে চাকৰি পোৱা আ, সিফালে পঢ়িলোঁ। সোনকালে চাকৰিটো লাগে মানে। এতিয়া উম, ভাল, ভাল তাকে মই তাকে কৈছোঁ যদি মানে তাই যিহেতু আৰু পইচা উপা পঢ়াৰ প্ৰেচাৰটো নাই, সেইকাৰণে মন, মন গৈছে পঢ়িব দিছোঁ আৰু উম। তাৰ মাজতে যদি কিবা ভগৱানৰ কৃ এ ডি আৰি নাইবা কিবাত লাগি যায়, তেতিয়াহ'লেতো আৰু কথা নাই।
সেইটোতো হয়, কিন্তু ইমানখিনি পঢ়া শুনা কৰাৰ পিছত আৰু এই-ৰি-ৰি
নাই তাইৰে কথা আৰু এইটো মাজতে যদি কিবা চেন্ট্ৰেলৰ উম, উম মানে এইবোৰ পঢ়ি থাকিলে অলপ বাহিৰা জ্ঞানটোয়ো থাকে যে সাধাৰণ জ্ঞান যিখি বৰ্তমান চলি থকা সেইখিনি মানে মই কৈছোঁ যে, ইউটিউবত যিহে তো, ক্লাছ পাতিবোৰ চলি থাকে, এটা, দুটাকে যদি কৈ থাকে অলপমান জ্ঞানো বাঢ়িব।
ন দে সেই কৰিব দে এ সেইটোতো সেইটো বে ৰ মানে উ ওচৰৰে পাজৰে কোনোবা যদি সৰু ল'ৰা ছোৱালী আছে। দে টাউন কৰিব দে। এইটো টো অকল পইচা পোৱাতটো নহয় নহয় তা পাৰি থাকে মানে মানে আগৰ বস্তুবিলাক ৰিভাইজ হৈ থাকে গোটেই বিলাক মানে ৰিণু থাকিব আৰু চব
কিন্তু মানে অকমাণ যিকেই টিউচ্যন থাকে সেইকেইটা অলপমান ব্ৰেইন থকা লৰা ছোৱালী হ'লে অলপ ভাল হয় কিন্তু বৰ্তমান তাই তিনিট মান পাইছে সেইকেইটা ল'ৰা ছোৱালী কেইটা মানে অ মানে ইমানেই জ্ঞান নোহোৱা তাইৰ মানে তাৰ মানে অশান্তিহে মানে ধৰক এই অ এতিয়া কিলাচ ছেভেন এইটৰ ল'ৰা ছোৱালীক যদি তাই অ, আ পঢ়াব লগা হৈ যায়। ব্যাকৰণ পঢ়াব লগা হৈ অলপমান বেয়া লাগে আৰু সেইটো কাৰণে তাই কৈছে এনেকে মোৰ জ্ঞান নাবাঢ়ে! মোৰ মই বেছি বেছিকে বেয়াহে হ'ম। উম, সেইকাৰণে সেই তিনিটামানক কৰিলে বাৰু! তিনিমাহ, তিনিমাহ কৰিলে। আৰু মানে আমাৰ ওচৰৰ খিনিত ধৰক পইচা পাতি দিয়াত অলপ খেলিমেলি কৰে। এতিয়া ইমান কষ্ট কৰি তাই দুঘন্টা-তিনি ঘন্টা যদি ক্লাছ এটা লয় তাৰ পাছত যদি পইচাটো সময়ত না পায়, তাইটো অলপ
সেইটোতো হয় আৰু বস্তুবিলাক, এ সেইটো হয় দেচোন! এই
চাওঁ কি তাকেটো, যদি ভাল কোনোবা ষ্টুডেট পায়, ল'ব বাৰু তাই। টিউচন! উম, ঠিক আছে দিয়ক দাদা। পিছত কথা পাতিম, পিছত কথা পাতিম।
অ', অ', অ', হ'ব।
দিয়ক অ', অ', ঠিক আছে। হম।
ঠিক আছে অ'কে বাই।